হেল্ল'।
কি খবৰ।
অ' ভালে-ভালে তোমাৰ।
আছোঁ দিয়া, ক'ত আছা।
অ'-অ' মই তোমাৰ ঘৰতে আছোঁ অ।
অ'।
উম, পিছে তোমাৰ এতিয়া হেৰি কেনেকুৱা এতিয়া চলি আছে পঢ়া শুনা।
পঢ়া শুনাটো মোৰ শেষ হ'ল এই নতুনকে কাম এটাতহে সোমালো। কাম সোমালোঁ মানে যোৱা বছৰে মই চৰকাৰী চাকৰি এটা পালো নহয়।
অ' পালান
পালোঁ - পালোঁ, অ'-অ' মই মই শুনিলো তুমি বোলে হেৰি এটা আৰম্ভ কৰিছা কনষ্ট্ৰাকচন কম্পানী এটা আৰম্ভ কৰিছা।
অ' কৰিছোঁ-কৰিছো।
মই বুলো তাকে সেইদিনাখন তোমাৰ মই হেৰি এ ভিডিঅ' পালো তোমাৰ মই হোৱাটছএপত। তেনেকে ঘৰ বনোৱা। কাৰণে কণ্টেক্ট কৰিব, মই বোলো লগৰে হয় যোগাযোগ কৰি চাও মোকতো আৰু ইমান বেছি দাম নকয় সি।
উম্
ঘৰ এটা বনাব লাগিছিল অ'।
পিছে তোমাৰ
মোৰ তোমাৰ ঘৰ এখন বনাবলগীয়া আছিলে।
অ'-অ' হয় নেকি তোমাৰ নিজৰ নে-নে তোমালোকৰ পৰিয়ালৰ কোনবা।
মোৰ নিজৰ- নিজৰ।
অ'- অ' পিছে তোমাৰ কি ত অট্টালিকা বনাবানে নে এনেকে তোমাৰ আচাম টাইপৰ বনাবা।
অট্টালিকা বনাম অট্টালিকা।
অট্টালিকা বনাবা ন, উম্-উম্। পিছে তোমাৰ এতিয়া কি সহায় কৰিব পাৰিম মই।
সহায় মানে মোক এবাৰ বাজেট এটা দিবানে বহু ততে আমাৰ গোটেই খিনি মিলাই কিমান এটা হেৰি হ'ব তোমাৰ খৰচ কিমান হ'ব সেইটো বস্তুৱে এবাৰ বুজাই দিব লাগিছিলে।
উম, পিছে তোমাৰ একেবাৰে কে মানে কেইটা ফ্ল'ৰ বনাবা, তিনিটা ফ্ল'ৰ নে চাৰিটা ফ্ল'ৰ তুমি সেইটো মানে ক'ব লাগিব মোক তেতিয়া ক'ব পাৰিম পইচাখিনি।
দুই- দুই মহ মহলা বনাওঁ বুলি ভাবিছো, মোৰ মা
অ' উম- উম মানে তুমি দুই মহিলা বনা বনাম বুলি ভাবিছা ন।
অ'।
উম, পিছে তোমাৰ এতিয়া তোমাৰ-তোমাৰ হয়ই তাত পইচা মানে
পইচা মানে তুমি পইচা বুলি- ক'বলৈ গ'লে অ পইচা বুলি ক'বলৈ গ'লে বিশ লাখ মান
বিশছ লাখমান ন। বিশ লাখ মানত তোমাৰ দমহলীয়াটো বনি যাব কিন্তু তুমাৰ যোনটো তোমাৰ মানে তলৰ বস্তু খিনি বনাব তাতে মানে বহুত পইচা খৰচ হৈ যায় দহ লাখৰ ওপৰতো গুচি যায়।
সেইকাৰণে তুমি মানে অলপ তোমাৰ বাজেট টো অকণমান বঢ়াব লাগিব।
অ অ এনেই তোমালোকৰ কাৰিকৰ মানে মিস্ত্ৰী খিনি কৰ হয়।
মিস্ত্ৰীখিনি মোৰ নিজৰ এটা মানে মোৰ কন্ৰাকচনৰ কাম তুম জানাই ন। তাৰে হয় গোটেইখিনি কৰ্মচাৰী গোটেইখিনি কৰ্মচাৰী তাৰে হয়।
অ আৰু ডিজাইন বিলাক চাগে অ তুমি বনাই দিবা।
ডিজাইনবিলাক মোৰ তোমাৰ মোবাইলতে থাকে চব তুমি তোমাকেবাৰ মই ঘৰত গৈ মোৰ এজন সময় মই গোটেইখিনি ডিজাইন দেখাই দিয়া হব। তাৰ পৰা তুমি ত তুমি যোনটো ভাল লাকে সেইটো হ'ল ল'লেই হ'ল।
অ ঠিক আছে আৰু তোমাৰ হেৰি বিলাক ত' বাকী বিলাক বস্তু। মানে ভিতৰৰত সজোৱা মেলা বস্তুবিলাক
ব চব মোৰ তাতে পোৱা হ'ব তোমাৰ টাইল চ ধৰি লোৱা তোমাৰ টাইলছ ৰং যেনোকৈ তোমাৰ মোৰ ততে কোৱা হ'ব।
অ অ।
আৰু কিবা সুধিব বিচাৰিছা?
আৰু মানে মোক বস্তুখিনি বুজাই দিয়া ভালকে মানে কয় কিমান দিনৰ ভিতৰত
অ অ তুমি উম উম উম বুজিছো বুজিছো বুজিছো। তুমি এনেই তুমি কামটো কিমান?
তেতিয়া মানে তেতিয়া মানে মোৰ তেতিয়া মানে মোৰ সুবিধা হ'ব যে বস্তু খিনি ভালকে বুজি ললে
সেইটো হয় বাৰু পিচে তোমাৰ কামটো কেতিয়া ষ্টাৰ তাৰ মানে হেল্ল' কামটো কেতিয়াবা আৰম্ভ কৰিব বিচাৰিছা?
কামটোতো আৰম্ভ মই এইটো কামটোতো মই আৰম্ভ অহাকালি কৰিব খোজো মানে তুমি মোক অহাকালি অহা কালি এই মোৰ তাত আহি প নাই মোক হেৰিখিনি দিলে মই অহাকালিৰ পৰা আৰম্ভ কৰিব খোজো।
অ মানে তোমাক অহা কাইলৰ কাম ষ্টাৰ্ট কৰো আমি প পৰা মানে তোমাৰ গোটেইখিনি বস্তু মান তোমাৰ মেচিন হওক কিবা হওক চব মানে তোমাক তোমাৰ ঘৰত ধুব পাৰিম নে সেনেকা।
অ জেগা আছে যদি তোমালোক আহাত হব পাৰিবা।
উম উম। পাৰি পাৰিম তেতিয়াহ'লে মই তোমাক এজন কালি ক মোৰ এ মানে তোমাৰ মোৰ তলৰ এজন ভাল কৰ্ম মচাৰী পঠাই দিম মই।
তোম গোটেইখিনি বস্ত তোমাৰ যি লাগে তুমি যি মানে তোমাৰ কেনেকে বনাব বিচাৰা কেনেকুৱা ডিজাইনৰ হয় চব গোটেইখিনি কথা কৈ দিলে তুমি তেওঁ মোক আহি কৈ দিলেই হ'ল মই তিছত আমাৰ পৰহি মই নিজে যাম এপাক। মই গোটেই তোমাৰ এৰিয়াটো চাই আহিম পিচে তোমাৰ ৱাল চোৱাল দিয়া হৈছে নে নাই।
অ বাউণ্ডাৰী ৱাল দিয়া আছে বাৰু মাটি কাল তোমাৰ অকমান এ মানে গাঁও নহয় মানে চহৰো নহয় তেনেকুৱা জেগাত আছে। তোমাৰ অলপমান নিজন জেগা তো মই বাউণ্ডাৰী ৱাল মাৰা আৰু বা মানে তোমাৰ কেম্পাচ ৰ চাৰিওফালে তোমাৰ গছ তছ বিলাকো লগোৱা আছে
অ হয় হয় মই গম পাইছো কথাটো মই পিছত মই এনেকুৱা মানে হেৰি পকাৰ বনোৱা আছেনে পোৱাল বলাক
াল পকা ন ৱ তোমাৰ এই আজিকালি যে পায় তোমাৰ পিটিম ৱাল বিলাক
উম উম উম মানে তোমাৰ যে এইটো তোমাৰ টেম্প থাকে যে বনাই থাকে ন উম উম উম উম উম
আৰু সেইখিনি যদি পচন্দ নহয় সেইখিনি ভাঙি পিনে নতুনকে তোমালোকে বনালে বনাব পাৰা সেইটো মোৰ আপত্তি নাই
অ তোমাৰ তোমাৰ যদি বাহৰত থাকে সেইখিনি বস্তু তোমো নিশ্চয় বনামেই তোমাৰ বস্তুটো উম
সেইখিনি হিচাপটো এক্সট্ৰাকে ধৰিবা সেইটো ঘৰৰ লগত নধৰিব
উম গম পাইছো বাৰু মই পিছে তোমাৰ এতিয়া মানে তোমাৰ ঘৰটোোতো দুৰি ম ঘলীয়া বনাব মোক ক'লায়ে তিছ তোমাক কামটো মই আমি পৰহিৰ পৰা আৰম্ভ কৰি দিম মানে তুমি কামটো কামটো মোক ঠিকা কামটো মোক ঠিকা হিচাপে দিবা নে নে তুমি মানে দিন হিচাপে পইচা দিবা
শিকাই দিম আকৌ দিন হিচাপে পইচা নিদিো দিনিাপ শিকাই দিলেহে মোৰ তোমাৰ মোৰো লাভ হ'ব অ তমাৰওা হব দিন হিচাপে দিলে ত মোৰ লোকচান হ'লতো
উমম সেইটো হয় বাৰু সেইটো গম পাইছো মই উম উম
মই মানে ঠিকা হিচাপে কিয়ুজছো মানেেই তেতিয়া মানে কৰ্মচাৰী সেনক এজনে মানে যোন ম মস্ত্ৰী থাকে ৰাজমিস্ত্ৰী হওক তোমাৰ মান প্ৰথমোমাৰ হেৰি মি্ত্ৰীয়ে থাকে কঠমিস্ত্ৰী হ'ল ৰাজমিস্ৰী হ'ল চব আপোনে তোমাৰ এ কামবিলাক কৰিও মানে ভাল পায় আৰু তোমাৰ মানে ঠিকা দিলে পইচাটো যেতিয়া তোমাৰ হিৰতাত থাকে সেনে কামটো কৰি ভালেই পাব নিশ্চয়
সেইট স সেইকাৰনেে কৈছো
উম উম উম উম লাগিলে তোমাৰ তোাৰ ব তোমাৰ কামটো যেতিয়া মধ্য় ভাগত পাবগৈ তেতিয়া আৰু কথা কিবা তুমি এতিয়া পূৰা হৈ যাব মোৰ
উম উম
আধা দিলেতো বহুত বেছি হৈ যাব তুমি মুঠামি তুমি আধা হিচাপতো কাম নহয় ন এনেকা কাম বিলাক তোমাৰ টেন পাৰ্চ হিচাপ কচ কামটো হয় ন
অ নহয় মানে আমাৰো টেন পাৰ্চুৱেটি পাৰ্চন্ ন নহয় মানে আমাৰ মানোৰাৰভ ফ লৈ লওঁ তেতিয়া মানে আমাৰ কাম কামটো মানে আমি বহুত মানে সোনকাল উলিয় দিবা খোজো মানে োম
ই এ মই টেল বাজেট তোমাৰ সেইখিনি আধাই হৈ যায় ন ত তিিশটা চলিশটা দিয়া লাগ লাগে মোৰো এটা তোমাৰ হেৰি আহি যায় আৰু তুমি নিজে ভাবিছা মই যদি এ যিমানতটো মোৰ টেল হেৰি মই যদি তাৰ আধা শতাংশই তোমাক যি দিওঁ তেতিয়াহ'লেতো পিছত যদি কিবা হেৰি হয় সেইটো এটা কথা আছে ন আধাো মই দিব নোৱাৰিম মানছ আহকিয় তমি মানে চ তুমি যে ইমান ডাঙৰ এটা কোম্পানী খুলিছা তমি ন এ তুমি নিজৰ ফালৰ পৰা অকমানটো দিবলে দি পিনে আৰম্ভ কৰিব লাগিব ন এতিয়া চা কত মো কাম মো আ তুমি মোক কাম আধা বাৰ্ষক ক এ আধা আধালৈকে লৈ যোৱা মই তোমাক সত্তৰ শতাংশ দি দিম আৰু
নাই নাই হ'ব প্ৰথমতেতো প্ৰথমতে মই চোৱা চোৱা প্ৰথমতে তোমাক মই গোটেই আধা অলপ ত মোৰ পইচা যাব তোমাক মই সেইখিনি পা দিম ফাইট এফান মোৰ পা পাআ এই তোমাৰ তোমাৰ চব চব হেৰি দিওঁ মই কামতে কিন্তু তুমি মানে তোমাৰ মোক আমাৰ যেতিয়াই মাত মাধ্যবা পাবগৈ তেতিয়া তুমি আমাক অ তোমাৰ ছিক্সটি বা ছেভেণ্টি পাৰ্চেণ্ট বইলা সোনকালে কাম আমি উলিয়ওঁ দিয়া ন তোমাৰ এবছৰত এবছ ত আমাৰ নালাগে উম অ অ কোন
তুমি মোক আধা অকে আ আ আধা শেষ আধা শেষ কৰি দিয়া মই তোমাৰ সত্তৰ শতাংশ দিম আৰু বাকী ত্ৰিশ শতাংশ তোমাক
অ হ'ব তেনেহ'লে তেতিয়াহলে তোমাৰ পাম আও তোমাৰ যোনটোত লাভ হয় আমাৰ সেইটোতে হ'ব উম-উম
হয় আকৌ বোলে তোমালোকৰ তোমাৰ মিস্ত্ৰী খিনিয়ে বোলে পইচা পোৱা নাই এতিয়া এতিয়া যদি চোৱা তুমি তোমাৰ মি তোমাৰ মিস্ত্ৰী সকলে যদি পইচা দি পোৱা নাই বুলি কয় কাম বন্ধ কৰি দিয়ে তেনেকেতো নহব ন
নাই নাই নাই আমি মই সেইটো তোমাক দি থম বাও পইছাটো
এতিয়া বাকী তুমি কেনেকে কি কৰিব পাৰা তোমাৰ কথা
উ মই তোমাক মই তোমাৰ লগত তোমাক মই মানে তোমাক মই এনেকে তোমাৰ মোবাইলত চব কথা বুজাব পৰা নাযায় ন তোমাৰ মানে তোমাক মই হেৰি কৰি বুজাম দিয়া এনেকে মানে তোমাৰ ঘৰত যাম মই ঘৰত গৈ তোমাৰ বহুত ভালকৈ বুজাই লমগে তোমাক মই মানে তোমাৰ এইবিলাক কিছুমান কথা তোমাৰ মোবাইলত ক'বও নোৱাৰি ন
সেইটোও হয় কাৰণ টেকনিকেল কথাও আছে
উম-উম উম টেকনিকেল কথাও আছে চব কথা আছে মানে সোমাই আছে বহুত এটা ঘৰৰ এটা ঘৰ ঘৰ যদি তুমি ভালকৈ তোমাৰ জীৱন ভৰ কাৰণে বনাব লাগে তোমাৰো বহুত কথা সোমাই থাকে ন তাত কাৰণ তোমাৰ এইটো কষ্ট
সেইটোৱে সেইটোৱে তুমি আক তুমি মোক আকৌ তোমাৰ সেৰিবিলাকো আছে
উম-উম হ'ব হ'ব তেনেহলে তোমাৰ এটা কাম কৰিবা মই তোমাৰ পৰহিৰ পৰা কাম আৰম্ভ কৰি দিম
হেল্ল' উম এই পোৰহি পা কাম আৰম্ভ কৰি দিম আজিতো আট এই আজিটো আঠাইছ্ তাৰিখ হ'লেই মই তোমাৰ
অ আঠি
ব কা
তুমি মোক ডিজাইনটো দেখাব লাগিছিল নহয়
ডিজাইনটো তোমাক মই ঘৰত যাম কাইলৈ মই মই যাম যাম কৈছিলোৱে তোমাক কৰ্মচাৰী এজন পঠা বুলি সেই কৰ্মচাৰী এইজনে তোমাক গোটেইখিনি
কৰ্মচাৰীক নপঠাবা কৰ্মচাৰীক নপঠাবা আহিলে তুমি আহিবা কৰ্মচাৰী পঠালে মানে কি হব বস্তু খিনি খেলি মেলি হব মই তাৰ লগত কি পাতিম আৰু মালিকৰ লগত কথা আৰু কৰ্মচাৰীৰ লগত কথা পাতা বেলেগ পাৰ্থক্য আছে
নহয় নহয় মই মানে তোমাৰ যাব পাৰিলোহেন কাইলে কিন্তু মানে মোৰ তোমাৰ ক্ৰমে সাতটা জাগাত মানে মই কাম লৈ থৈছো ন তোমাৰ সেইকেই হেটুকাণে কাই বিউতিকৰৰ কাম যাম মানে আৰু তোমাৰ কথাটো মান অলপ বেলেগ হৈ গল ন সেইকাৰণে তোমাৰ লগত অলপ সময় বিলাক কথা পাতি লাগিব কিন্তু মানে মোৰ কৰ্মচাৰী যদি যায় যায় যদিও ম তোমাৰ তাৰ কৰ্মচাৰী জনে মোক ভিডিঅ' কলত থাকিব মানে লাইভ থাকিব
এটা কাম কৰিবা তুমি মোক তুমি মোৰ তাত ৰাতি গোট দহটাত এঘাৰটাত বাৰটাত যেতিয়া আহ তেতিয়া আহিবা খালি কৰ্মচাৰী নপঠাবা
অ হ'ব তেনেহ'লে তোমাৰজি মই তোমাৰ এতিয়ালৈ মই যেতিয়া ঘৰৰাক তোমাৰ ভিট কৰিব যাম তেনে কাম ভাল কৰি নাই তেতিয়া তোমাৰ তাত মই তেতিয়লে ভিজিট কৰি দি তোমাৰ কিন্তু ৰাতি মোৰ দেৰি হ'ব কিন্তু দেই
সেইটোৰ লগত মোৰ কথা নাই কিন্তু চোৱা তুমি মোক যিটো হিচাপত ৰেহাই দিবা কৰ্মচাৰীজনে সেইটো
নাই নাই নাই নাই নিদিওখিনিতো লাভটোো চাবই ইমানে তোমাৰ বিচাৰি ক কমচছে নহওক
স কৰিো আৰু তোমাৰ দ্বিতীয়তে কৰ্মচাৰীটো কথা পাতোতে মই এনেকে
উম উম উম গম পাইছো গম পাইছো উম উম মানে তোমাৰ কিছুমান কথা কম আছে কোৱাও নহয় গম পাইছোঁ গম পাইছোঁ মই আোমাক মোক ভুল লৈছিলে ক্ষমা কৰিবা
সেইটোয়ে আৰু আছোৱা এইবিলাক এইবিলাক ডাঙৰ ডাঙৰ মানে এইবিলাক প্ৰকল্পত তুমি যিমান পাৰা নিজে যাব লাগে কৰ্মচাৰী হাতোদি এইবিলাক নকবা
উ যাওঁা যাওঁ মানে তোমাক মই তোমাৰ কাৰণে কণ্ডিশ্যন হিচাপে ক'লো মই সেইকাৰণে গৈছিলো তোমাক মানে মোৰ কৌ মানে বূলা ভুলিও
পিছে তোমাৰ এতিয়া মই ৰাখিছো দিয়া ন মোৰ মানে অকণ ব্যস্তই আছিলে
য দয়া পৰহিলীয়া খানে মোক হেৰি খিনি দি মই বস্তুতটো ক্লিয়াৰ কৰি দিবা মানে আৰু দেৰি কৰিৈ নাথাকিবা মানে পিছত আকৌ তোমাৰ আৰু ভাল চ কথা আছে ন আৰু এক বছৰৰ ভিতৰত ভিতৰত মোক তোমাৰ স শেষ কৰিব লাগিব